অ'কওঁক? মই ডিউটিত আহিলো৷আপুনি?
ময়ো আছো ইয়াতে৷কামৰ জেগাত৷
অ' অ' ছুটি হোৱা নাই নি?
হৈ আছে৷
ভাত খোৱা নাই, ৰাতিপুৱা খাই আহিলোঁ৷
অ' কি লগত খালি?
ভাত দালি, আলু, তিতা কেৰেলা, আলু ভাজিছিলো৷
অ'
আপুনি কি খালে?
মই ৰাতিপুৱা নাই খোৱা, এনেই নেমু পানীহে খাই অহা, ভাত না খাইছোঁ৷ গৈ কেনে খাওঁ আৰু
ছুটী কেতিয়া হয় অ'?
চাৰিটা, চাৰে চাৰিটামান বজাত
অ, অ'। বাকী খবৰ ভালনে? অ' অ' অ' ঘৰতো ভালেই খবৰ?
উম, চবৰে ভালেই৷ তহঁতৰ?
ভালেই৷ইমান গৰম দিছে ন?
নক'বি আৰু দেই৷
সচাকৈ আকৌ ইমান গৰম মানুহ
শুন না আগ আগষ্ট মাহতটো আছে কা গৰম।
অ' আগষ্ট মাহতো আছে দেই আজি জুলাই হৈছে দুই তাৰিখ ন? ইমান গৰম। বাপৰে। উম, জুলাই মাহত কেনেকুৱা গৰম হ'ব। তাৰপিছত বৰষুণ দিলে পুৰা দি থাকে নহয় বৰষুণ। আহ। সচাকে একো সাংঘাতিক কৰ। আপোনাৰ মাতটো ভালকৈ অহা নাই। আপোনাৰ মাতটো ভালকৈ অহা নাই।
মিছাতে এই বোৰ
শুনিছোঁ কিন্তু অলপ অলপ আকৌ, অ'।
এতিয়া শুনিছ নে?
অ'শুনিছোঁ এতিয়া। পোৱালীকেইটা ঘৰতে আৰু ন? হুম!
তোমালোকৰ এটা বনিলো।
অহ।
গৰম বন্ধ দিলে যে
অ', অ', অ', ফুৰিব নাযায় নেকি? অ', অ', কামটো ছুটি নাই চাগে। অহ। অ' অ'। সচাকে অ'ক গৰমত উলাব মন নাযায়।
অ'। কিন্তু অৰুণাচল চাইদে ভালো আৰু ন, যাবলৈ এতিয়া গৰম দিছে যে পুৰা।
অ', অ', সেই চাইডটোৱেই ভাল হ'ব, এদিনকে নহলে যাব লাগিব ন?
অ, এদিনকে যাব লাগে ন?
সেইটোয়ে বস্তু মানে, ৰাতিপুৱা অকমান সোনকালে পাব লাগে। পিছত এক সালি এনে, দিনটো দীঘল ন?
উম্, উম্, দিনতো দীঘল বাৰু।
কেই কাটি মানে ফুৰিবলৈ ভাল লাগিব আৰু ক্লিনিকটো। মানে খোৱা বোৱা কৰিব লাগে, তাৰপিছতে আৰু তোমাৰ চবেই নিকিকানে?
তাকে চবে মিলি কিনে যাব লাগে নহয়, ঘূৰি আহিব লাগে, যাবলৈতো যাব নোৱাৰো বুলি হয় নাই?
কেতি। চবকে সুধি লব লাগিব, মানে আলোচনা কৰি ল'ব লাগিব। যায় ৰাপছতে উম, নকৰাকে মানে গম নাপাওঁ ন এতিয়া আকৌ পিছত কিছুমানে ক'ব আমাক নকলি গমেই নাপালে
অ' সেইটো আৰু, আজিকালি মানুহৰ ঠাই তাকে আৰু নহয় দি।
সেইটোৱে
লগ ধৰিলে আকৌ মানুহবোৰ নাযাও বুলি কলেহে জানে নাই?
আৰু লগ কৰিলে ক'ব নাযাও যাব মন নাই? কিবা কিবি সেইকানে অসুবিধা কৰিব আৰু। মানে সুধিলেও বেয়া নুসুধিলেও বেয়া উপায় নাই।
অ' সেইটো আৰু আমাৰ সেইফালৰ মানুহ এনেকুৱাই মানে কি ক'ব আৰু। এতিয়া লগ নধৰিলেও ক'ব লগ নধৰিলে বুলি কানে লগ যদি ধৰে এই যাবলৈ মানে আমোক তামাক। ডৰ মানে বাহনক আহিব সেই নানা এৰণৰ মানুহৰ পিকনিক খোৱা যোৱাই নহয়।
অ',
অ', অ', আৰু কক
উ তাক কি ভালে আৰু ন বাকী ভালেই আৰু। আহ দাদা দিউতি চলি আছে? অ' ডিব্ৰুগড়তে আছে?
অ' নাম্বারটো চেব থয় দিয়া এনে আবা থকা ল'ৰা ছোৱালীখিনি লৈ যাম গৰমত এতিয়া এদিনো ফুৰিব মন যায় ন', কিমান ঘৰতে থাকিব আৰু
সেইটো কিমান ঘৰে মাাজিব ন'।
চে
অ', অ'। কিয় কালক অ' ঠাণ্ডাত অকমান ভাল হৈ পিছে। তেওঁ আকৌ বৰষুণ দিলে আকৌ যাবলৈ বেয়া নহয়।
সেইটো হয় বৰষুণ দিলে বেয়া নি দিনেও উপায় নাই মানে বতৰটো মানে ব মানে এনেকা ইউটিউবৰ লাগে। বেছি গৰমো নহয় বেছি ঠাণ্ডা মানে বৰষুণো নহয়।
অ', অ'। এই সেনেকুৱা বতৰত যাবলৈ ভাল নহ।
অ'। আৰু কোনো নাকই কাপোৰ চিলাইছোনে?
উ। কাপোৰে আজি মানে চিলোৱা হোৱা নাই আৰু আজিকালি ইমানতো মানে দিগগিলা হ নে তান নাপ বাবু
বিশখিছো তি পৰা টাইম মিলাই ঘৰ যোৱা প়াব লাগে ন'।
অ', ভাগৰ লাগে আকৌ আকৌ ঘৰত গৈ কিনে আৰু দুটা এটা কাম থাকি আৰু ঘৰত কৰি কিনে উ। সনে ৰাতিপুৱা নটা বজাতে ওলাই আহো গধূলি চাৰিটা ঘৰ পাওঁতে পাঁচটা ছটা বাজেই ন হৰা কছিলি বাই অকল দেওবাৰী দেওবাৰী আৰাম কৰিব লাগে হয় নাই।
হয় কিমান কাম কৰি নিজৰ কাৰণেও বিলাকো থাকে ন ৰেষ্ট।
সেইটোয়ে আৰু সেইকাৰণে মানে চিলোৱা নহয়
কোন যোনদিনা ভাবো মানে চাহ মে চিলা একাম চিলালে হয় এনোই লাগিল দিব নালাগে আৰু মানুহৰ নিজৰ স্বাস্থ্যটো মেইন ন'।
সেইটোৱে আৰুমান স্বাস্থ্যলৈ হয় নাই স্বাস্থ্যতটো থাকিলে বুলিলে আৰু ন', কাম বনটো হৈয়ে থাকিব।
হৈয়ে থাকিব সেইয়া।
উম।
আৰু তাঁত লগাইছা নেকি?
তাঁত যে লগাই থোৱা আছে, কিন্তু কটাহে নাই দেই, এদিন হ'ল গামোচা লগাই থৈছো।
কি লগাইছা?
গামোচা। কাটিব পৰা নাই নহয়, এইপিনে দি ডিউটিলে আহোঁতে মেলিবই সময় নাপাওঁ। সেইটোৱেই আৰু।
এতিয়া কোনে বৈ আছে, তাক তাঁতখন কোনে বয় আছে, মায়ে বয় আছে নে তুমি বয় আছে।
নাই মায়ে নবয়, বোলো ফুল বাচা এটা আছে, মায়ে আকৌ ফুল বাচিব নাজানে মায়ে। এই চাদৰ লগাই দিছিলে, মায়ে কাটিলে বাৰু।
উম'।
এতিয়া, সেই মেখেলা চাদৰ লতা লতা মানে হেৰি হৈ দিছে আৰু বমীন কৰি এতিয়া লগাই দিব লাগে, দেউবাৰ মানে লগাওঁ বুলি কৈছে, এতিয়া কি হয় জানো তাকে যদি বমীন কৰি শেষ হয় লগাই দিব লাগিব আৰু অহ, এ সেনেকে আৰু ছুটিনো কত অকল দেম। কাইলে আহি উম, কাইলে আহিম শনিবাৰে বন্ধ দিছে ন।
শনিবাৰে বন্ধ, দেওবাৰো বন্ধ। এইকেইদিন আহিম ন'। এইকেইদিন আহিম, কালি। কালি বুধবাৰ পৰিবনে?
কাইলৈ বৃহস্পতিবাৰ পৰিব নেকি? এ আজিৰে আজি বৃহস্পতিবাৰ কাইলৈ শুকুৰবাৰহে চাগে। অহ'। পৰশিলে বা টো বন্ধ দুদিন বন্ধ পাম নাই চা মন‌ দুদিন বন্ধ পাওঁ, চাওঁ কি কৰো। ঘৰত
অ' সেইটোৱে সেই এদিনাখন দিন এটা ঠিক কৰি তাঁতখন লগাই লওঁ।
অহ' সেইটোৱেই কৰিব লোৱা। আৰু ইয়াত আহি আহি ঘৰত আকৌ থাকিব মন নাযায় নহয়, জানা নাই। ইয়াত ভাল লাগে আহি থাকি পিনে, হয় নাই কওঁচোন। অহ' আপোনাৰ জেগাত আহি পেলাই বহুত ভাল লাগে। তাতে নেকি? লংকু পাহাৰৰ ন।
এতিয়া দুদিন বন্ধ পাম, আমনি লাগি যাব ঘৰত।
অহ' আমনি লাগে, কত যাওঁ কি কৰো এনেকুৱা লাগে ন'।
সোমবাৰ দিনতো কেতিয়া আহিব, তেনেকা লাগি থাকে।
অহ' সেনেকুৱাই আকৌ।
সেইটোৱেইটো, ইয়াত থাকলে অ' টাইমটো কেতিয়া পৰ হয় গমেই নাপাওঁ।
সচাঁকে গম নাপাওঁ, ইয়াত থাকিলে মানে কামটো শিকো আৰু লগতে মানে লগৰবোৰ‌ লগ পাওঁ ন'। সেইটো কাৰণে মানে আৰু ভালে টাইম পটকে পাছ হৈ যায় হয় নাই।
সেইটোৱেই, কিমান ভাল লাগি যায়।
অহ'।
আৰু, ক-কৰি আছো নেকি কাম।
অহ'। পঢ়ি থকা নাই, মাজতে আৰু বহি আছো এনেই এতিয়া অলপমান। ফানৰ ওচৰত।
লে চ মানে। মই অ', অ', অ' ময়ো। অকমান এতিয়া ৰেষ্ট লৈছো আৰু, হাত খনো বিষাই যায় নহয়।
অ', হাত চাত বিষাই যায় একদমেই ন' অ'। উম, অকমান ৰেষ্ট ল'ব লাগে ন'।
এয়াই। দে শবত, দুপৰীয়া এতিয়া কিবাখন আমাৰ
আহ'।
খালিকা তাৰপিছতে আনি চবেই মিলি জগা মাজা খান গৰমছত ঠাণ্ডা কিবা
অ', অ'।
কিবাখিনি খালো আৰু, ভাল লাগিলে। লগে ভাগে খুৱাটোৱে
একেলগে ভগে খোৱাট মজা বেলেগ ন'।
ভাল লাগিলে।
ঠিক আছে বাৰু হ'ব দিয়ক আৰু।
আকৌ পিছত ফোন কৰিমগৈ।
ঠিক আছে।